হেল্ল'
কি কৰি আছা
অ', এনেই বহি আছো।
চাহ খালা?
অ', খালো।
অ', মই এনেই হেৰি হেৰি আগৰ মেমৰিজ চাই আছিলো আৰু ফটো বিলাক।
অ'-অ', স্কুলৰ, অ', হয় নেকি? উম'। অহ, এ-এতিয়াও মনত পৰে ন
কৰে সেইবিলাক চাই আছো আৰু কিমান ইঞ্চিডেন্ট হৈছিলে কিবা কিবি চোৱাৰ লগে-লগে চব মনত পৰি গৈছে আৰু এক ফালৰ পৰা।
অহ, হয় এনেকুৱাতো মোৰো কেতিয়াবা উম'-উম', হয়। কেতিয়াবা মনত পৰে এনেকুৱা মাজে মাজে।
বতমাচি কৰিছিলো আগতে মাৰা মাৰি
উম', হয় সেইটোতো হয়, আমাৰো এনেকুৱাই হয়। তোমাৰ স্কুল লাইফটো এনেকুৱাই- থাকে ন কলেজ লাইফৰ নিচিনা নাথাকে আৰু সেইকাৰণে। উম'-উম'।
মজা আৰু।
আৰু স্কুলৰ তোমাৰ এ স্কুলৰ ফ্ৰেণ্ড বোৰো ভাল থাকে ন সে
উম', আৰু সিহঁতৰ লগত বহুত একদম ক্ল'জ আমি। কিবা সিহঁতে এনেকা কাজিয়া- চাজিয়া লগাৰ পিছত আৰু আব্বা কাট্ৰি এনেকা কৰা কৰি হৈ যায় তাৰপিছতে আকৌ লগ লগ হৈ যাও মিলি যাও। যেতিয়া কাজিয়া লাগো তেতিয়া আৰু আমি একদম অচিনাকিৰ নিচিনা, তাইৰ যদি কিবা তাৰ এনেকা বস্তু বস্তু বিলাক পৰি আছে তো আমিও উঠাই নিদিওঁ সিহঁতে আমাক উঠাই নিদিয়ে চিনা অচিনাকি নিচিনা। আকৌ যেতিয়া আব্বাহ লোৱাৰ পিছত তাৰ পিছতে আকৌ আমি হেৰি কৰো
অ', স্কুলতো ইমান দুষ্ট কৰিছিলো ন সেইবোৰ ভাবি কিনে মানে স্কুল তই ইমান দুষ্ট কৰিছিলো। আগতে সৰু থাকোতে এনেতো কলেজ লাইফত মানে এনেই যাওঁ আৰু
অহ', যাওঁ যাব লাগে যাওঁ তাৰপিছতে আহি যাওঁ এনেকা আৰু কলেজৰ টাইমিংটো বেলেগ থাকে না, মানে ফ্ৰেণ্ডছবিলাকৰ লগত টাইমিং নিমিলে, ডিপাৰ্টমেণ্ট হিচাপে হৈ না ক্লাছ বিলাক। আমাৰ যি তেতিয়া থাকে তেতিয়া মোৰ ফ্ৰেণ্ড বিলাকৰ নাথাকে, মোৰ নটাৰ পৰা থাকিলে সিহঁত এঘাৰটাৰ পৰা ষ্টাৰ্ট হয়। তো আমি লগে নাপাওঁ বেছি। উম', ত স্কুলতো চবেই একদম আঠটা ব আঠটা চাৰেটাত গৈ পাবই লাগে নটাত প্ৰাৰ্থনা হ'ব। এনেকুৱা আৰু হোমৱৰ্ক কৰি নগলে যে মেমতে যি গালি দিয়ে।
চবে আৰু একেল লগতে আমি থাকো ন? এইটো স্কুলতো এ কলেজৰ নিচিনা নহয় ন? ডিপাৰ্টমেণ্ট বেলেগ-বেলেগ ডিপাৰ্টমেণ্ট থাকে সেইটো উম', হয় আৰু ভাল লাগিচে। এনে তোমাৰ মানে স্কুলত কি ফেভৰেট চাবজেক্ট আছে
মোৰতো হিন্দী।
হিন্দী আছ
হিন্দী ফেভৰেট আছিলে আৰু এছামিছো আছিলে ফেভৰেট। তোমাৰ কি ফেভৰেট চাবজেক্ট?
মোৰো তোমাৰ এই আছামিজ আছিল মানে এটা আছামিছৰ মেম আছিল, তেওঁ ইমান ভাল আছিল ভাল ভালকে বুজাইছে আৰু ইমান ফ্ৰেণ্ডলি আছিল ন আগ ইমান কেইটা ইমান ভাল আছিল, কলেজৰ নিচিনা নাই উম', উম'-উম', হয়।
আৰু বুজাইও দিয়ে ভালকে।
আৰু নিজৰ পোৱালি নিচিনা।
অঁ নিজৰ একদম বাচ্ছাৰ নিচিনা আমাক ট্ৰিট কৰে আৰু এতিয়াৰ মানে কলেজৰ মেম বিলাক বাপৰে বাপ একদম জতে দুশ্মন অঁ খালি মানে গালি দি থাকিব ইটো হেৰি পাৰা নাই সেইটো পাৰা নাই এনেকা তেনেকা কালচ্ এটেন নকৰিলো একদম গালি দিব এটেন্ডেন্ট চৰ ইমান ল হৈ গৈছে। কিবা এক্জাম দিব নোৱাৰিবি এনেকা তেনেকা স্কুলত আগতে এনেককা নাছিলে না আৰু
উম স্কুলত মানে তোমাৰ আছিল সেনেকুৱা মেমহতে মানে এনে কৈছিল। আছিলে মে তোমাৰ হোমৱৰ্ কৰাৰ বাবে কৈছিলে মানে হমৰ্ক উ উম অ। অঁ অঁ হয় এনেকুৱা। হয় উম উম এতিয়া মনত প ভাল লাগে উম উম অঁ অঁ অঁ হয় উম মানে একো এনেকুৱা নামাৰে আৰু এনে মোৰ।
নামাৰে অঁ মোক সেদি অকল কয় তাৰ পিছত আৰু চবৰে ওচৰত একদম মানে ইনচাল্ট কৰি
অ হয় ইনচালো কৰে অ এনেকুৱাটা আমাৰো উম আমাৰো এয মেম আছিল তেওঁ মানে এনেকুৱানে ডাইৰেক্ট ই মাৰিয়। ক্লাছত ই ম দিয়ে চবকে উম হয় এনেকুৱা কৰে কিছুমান থাকে এনেকুৱা মেম থাকে মেম চাৰ থাকে ইচ মাৰি দিয়ে।
অঁ আছে কিছুমান মেম আছে এডুকেশচনৰ মেম তাৰ পিছতে হিষ্ট্ৰীৰ মেম এয়া ভাল কিন্তু নিজৰ ডিপাৰ্টমেন্টৰ মেমহে ভাল নহয়। মানে একদম খাৰুচ হয় একেবাৰে আৰু ফিলচফিৰ
আৰু কেতিয়াবা এনে ৰাস্তাত ৰাস্তাত এনে লগ ধৰিলেও মানে মেমতে মা নিদিয়া আৰু এনে স্কুলৰ এতিয়াও লগ ধৰিলে কেতিয়াবা মাত দিয়া
উম স্কুলৰতো মই লগে পাই থাকো মোৰ ওচৰতে হয় মানে হেৰি স্কুল অঁ ত এনেকে মাত চাত দিয়ে খবৰ চবৰ সুধে আমিও সুধো
উম উম হয় আৰু এতিয়াও মানে মৰম কৰে এতিয়াাহ দেখিলে উম হয় এতিয়া দেখিলে ইমান মৰম
অঁ মৰম কৰে বহুত সোধে কি কৰি আছে এতিয়া কেনেকা কি চলি আছে। চেলাই ঘত ভাল লাগে কেতিয়াবা লগ কিনে সেইবাৰতো মোক খুৱাইও দিছে মেমে কিবা প কিবা খ কা খাবি নেকি নাই মম নাখাওঁ নাখা হ'ব দে খাই লওঁ বোলে বহুত গৰম তাৰ
অঁ উম উম হয় এনেকুৱা হয় কেতিয়াবা লগ ধৰি থাকো ন আৰু তোমাৰ? মানে আগতে চিল্ড্ৰেন ডৰ দিনাৰ মানে মেমহতে কিবা কিবি চকলেটো দিছিলে ন
অঁ এইবিলাক মনত পৰে আৰু আঁ টিচাৰ ডে চিল্ড্ৰেন ড তো আমাক গিফ্ট টিপস দিয়ে ন এইকাৰনে বেছি ভাল লাগে কলম দিব পেঞ্চিল দিব বহী দিয়ে। কালাৰ পেঞ্চিল আৰু আমাৰ। আছে সেই মেমটোতো মানে ঘৰৰ পৰা একদম খানা বনাই লৈ আহিছিলে পুৰি ঘুগুনি পায়স হালোৱা আৰু কেক দিছিলে আৰু ভাই ভাল লাগিছে খাই। আৰু আমি তিচাৰদেটো এনেকা পাটো চবৰে পৰা এনেক পইছা অলপ অলপ খাই কেনে আৰু যুন ফেৱৰেত মেম তাক আমি ৰজ
অঁ হয় সেইটোতো হয় উম ৰ'জ দিওঁ কলম দিও ন ভাল লাগে। অঁ ৰেড পেন উম উম আৰু এতিয়াতো কলেজতো নিদিওঁও মই সেনেকা দিয়াই নাই।
কলেজ টো নাযাও য়ে মই তো এই বোৰত তো নাযাও য়ে এই বিলাক প্ৰগেম মই অকল ফে তাৰ পিছত যাওঁ কলেজ উই
এইটো বি হ'লেও নে এইটো তোমাৰ এই অডিটৰিয়ামতে হ'য় যে। ভালে নালাগে। চবে যায় ন' উম, স্কুলৰ নিচিনা না নহয় ন'? উম আৰু অডিটৰিয়ামতা বহি থাকিব লাগে। তোমাৰ আইক একঘন্টাটো তোমাৰ মিটিঙে হ'ব। যিকোনো ফে অঁহ, কোৱাচোন?
অঁ
এক ঘন্টা তোমাৰ, উম, মিটিঙে হ'য় তোমাৰ সেইবোৰত।
সেইটোৱেটো, কনফাৰেন্স হলত কিমান যে মিটিং হৈ থাকে। এইবিলাক এটেণ্ট কৰিব লাগে। লা গে কৈয়ে থাকে। একেবাৰে কিন্তু আমি নকৰো, কেতিয়াবা আকৌ কৰিব লাগে। মানে, আমি তলত এনেকা বহি থাকিলে, কমণ্ডৰোমৰ ওচৰত বহি থাকিলে আমাক মাতি মাতি লৈ যায় ওপৰত।
ৰো এনেকোৱা আৰু তোমাৰ এটেণ্টডেন্স লাগিব যে। উম, উম। আৰু আমাৰটো এনেকুৱা কয় যে এটেণ্টডেন্স কাটি
আমাৰো ছেম, এটেণ্টডেন্সৰে আমাক ভয় খুৱাই থাকে। তাৰপাছতে আমিও ভয় খাওঁ, তাৰপাছতে গুচি যাওঁ আৰু এটেণ্ড কৰিব। তাৰপাছতে একদম আধা ঘন্টা, এক ঘন্টা ধৰি একদম শুনি থাকিব লাগে লেকচাৰ।
উম, হ'য়, সেইতোটো হ'য়। সেইকাৰণে ভালেই নালাগে যা
তোৰ অকল এটা পাৰ্টে ভাল লাগে ৰিফ্ৰেছমেণ্ট। ৰিফ্ৰেছমেণ্ট যেতিয়া দিয়ে না তেতিয়াই বেছি ভাল লাগে। চিঙৰা দিব, চাহ দিব বা চুইতি দিয়ে কেতিয়াবা।
উম, আমাৰ এইটো এক ঘন্টা তুমি লেকচাৰ, অঁহ মানে, নহয় এক ঘন্টা যে লেকচাৰ শুনাই সেইটোৰ কাৰণে দিব আৰু সেইটো ন' ৰিফ্ৰেচমেণ্টো দিয়ে আৰু।
অঁ, দিয়ে আৰু। শুনিছে সিহঁতে এনেকা। কিন্তু একদম ভালে নালাগে, এইবিলাক এটেণ্ড কৰি। কিন্তু স্কুলৰ চব মানে ভাল লাগিছে। চিল--চিলড্ৰেন ডে, ইণ্ডিপেন্দেন তেওঁ আনকি ভাল লাগিছিল। আমি একদম চবে অঁ, গ্ৰুপ ডান্স, এনেকা কৰো।
অঁহ
তাৰপাছতে একদম প্ৰেক প্ৰেক্টিচ কৰি থাকো, কৰি থাকো আমাক না, মেম্‌হঁতে শিকাইছিলে ডান্স। ডান্সৰ চব ষ্টেপ। উম, সেইটো দে ইণ্ডিয়াই, এই গানটো পুৰা মেমে আমাক শিকাইছে। মানে কিবা -কিবি ইউজ কৰি প্ৰপাৰ্টি ফটো, ফ্ৰেম এইবিলাক ইউজ আহি কিনে পুৰা একদম সৰু ‌পৰাকৰিছে মেমে। তাৰপাছতে ভাল লাগিছে বুলি কৈছে চবে। অডিয়েঞ্চ বিলাকে আৰু বাহিৰৰ পৰাও মানে ইনভাইট কৰিছিল। মেম হঁত
অঁ আৰু কেতিয়াবা এনে ফাংচন-চাংচন হলেও মেম্‌হঁতেও ডান্স কৰে ন'।
অঁ মেম্‌হঁতেও, আমাৰটো এনেকে স্কুলত কৰা নাছিল। কিন্তু কলেজত এনেকা মেম্‌বিলাকে কৰে। মানে এতিয়াৰ মেম্‌বিলাকটো, একদম বহুত হেৰি না। আপ্‌গ্ৰেড হ'য়। আমাৰ নিচিনাই হ'য় ন'। জেন্জি নিচিনাই আৰু। উও, আমাৰ স্কুলৰ মেমখিনি এনে এইবোৰত নাছিল বাকি চ'বতে আছিল। কিন্তু নিজে পাৰফৰ্মকৰা নাছিল। আমাক কৰিব কাৰণে একদম পুৰা কন্ফিড্ৰেণ্ড দিয়ে। কিন্তু কলেজৰ মেম বিলাকটো একদম নাচিয়ে থাকে। কলেজত কেতিয়াবা ৰিলো বনাই ইহঁতে।
অঁ হ'য়, সেইতোটো হ'য় আৰু এই আমি যে স্কুলত কিবা -কিবি প্ৰজেক্ট বনাই লৈ গৈছিলোঁ। আগতে যে সেইবোৰ মানে মনত পেলাই ভাল লাগে। ন? কিবা-কিবি বনাইছিলো যে কাৰ্টোনেদি।
হেঁ, তাৰপিছতে আমি একদম গোটেই গুগল চাৰ্চ মাৰো। কিবা মাৰো, মানুহক সুধো কেনেকে কি কৰিব লাগে? তাৰ পিছতে কৰো। কিন্তু কলেজতটো এনেকা মানে, নায়েই। গ্ৰুপ প্ৰজেক্ট আজি-কালি কলেজত নাহেই না? অকল, অকলে অকলে কৰিব দিয়ে কাৰণ এইটো ইণ্ডিভিজুৱেল মাৰ্ক পায় না।
উম আৰু তোমাৰ স্কুলত যে কিবা কিবি ক্ৰাফ্ বনাব দিছিলে তোমাৰ কলেজত ন অকল এ
অকল এচাইনমেন্ট অকল এচাইনমেন্ট আৰু হেৰি লয় ভাইবা লয় তাৰপিছত প্ৰেজেনটেচন বনাব দিয়ে এক মানে মাথা চাথা বেয়া হৈ যায় কেনেকা কি ক'ম কেতিয়াবাটো নাৰ্ভাছো হৈ যাওঁ আমি অ ই একো হেৰি নকৰে বা এনেকা চাব ওপৰে পৰে মাৰ্কতটো দি দিব তাৰ পিছত এনেকা পৰি থাকে এইবিলাক। ষ্টৰ ৰুমত আমি দেখা পাওঁ জানা। বিলাক ইমান বেয়া লাগে ইমান কষ্ট কৰো ষ্টিক ফাইল বিলাক এনেকা পৰি থাকে
পেলাই দিছে।
আমাৰো আমাৰতো পেলোৱা দেখা নাই কিন্তু এনেকুৱা ছেম প্ৰজে। কৰে গম পাই ন কোনটো প্ৰজেক্ট কোনটো প্ৰজেক্ট নয় জ্বলাই আছে ৰে আমাৰ চকুৰ ওচৰতে মানে একেবাৰে।
জ্বল এ জাবৰটো পেলাই দিয়ে অঁ। অঁ সেইটোয়ে ভাল নালাগে ন উম আৰু তোমাৰ এই স্কুলত যে। আমি কিবা কিবি বনাইছিলো ক্ৰাফ্ বোৰ সজাই থৈছে এতিয়াও সজোৱা আছে ভাল লাগে কেতিয়াবা গ'লে।
মানে গ'লে কেতিয়াবা চাওঁ ন এনেকা সৰস্বতী পূজাত এবাৰ গৈছিলো স্কুলত তাৰ পিছত চাইছো যে এতিয়াও আছে। ইমান ভাল লাগে এনেকা মেমৰিজ উম আৰু অঁ স্কুলৰতো বেষ্ট পাৰ্ট এইটোয়ে ভাল লাগে সৰস্বতী পূজা তাতে অলপ ষ্টাইল কৰিব পাৰো না। কাৰণ স্কুলত এনেকা। যাবই নিদিয়ে তাৰপিছত যেতিয়া চাঞ্চ পাও আৰু পুৰা মেকআপ মেকআপ চেকাপ কৰি যাওঁ আৰু ধুনীয়া হৈ যাওঁ তাৰপাছত মেম হতেও চিনি নাপায় আমাক। মেম হতেও চিনি নাপাই না ইমান ডাঙৰ হৈ গৈছে ছোৱালীটো ডাঙৰ ডাঙৰ লাগি আছে কাৰণ আমি টো এনি টাইম চাৰ্ত স্কাৰ্টততে থাকোঁ না।
উম উম।
শাৰী মেখেলা চাদৰত দেখা পায় ত মেমহতেও কয় বা। ধুনীয়া লাগিছে এনেকা তেনেকা সাজি ভাল লাগে সাজি কাচি এতিয়া কলেজত যেতিয়া সাজি কাচিবোৰ আ পা কিন্তু নাসাযো কলেজতটো এনেকা নাযাওঁ এ ভালকে। তে সাজি কাচি ফ্ৰেছাৰ্ছ হওক। কিবা হওক এইবিলাকত কৰোঁ। তুমি ডান্স পাৰফমেঞ্চ কৰা নে।
অ অ কৰো মই আগতে স্কুলত বহুত কৰিছিলো।
অঁ ভাল লাগে এইবিলাকত প্ৰাইজ চাইজ পালে আৰু মানে কৰিব মন যায়।
উম উম হয় ঠিক আছে দিয়া এইটোৰ বিষয়ত কালি কথা পাতিম দিয়া। উম দিয়া থেংক ইউ উম বাই বাই